দি আছ মাইনা।
এনে ৰাস্তাত। আপুনি?
মই এ কি কৰিম আৰু মই কাম বন কৰি আছোঁ। ভাত খালা?
খালো। আপুনি খালে নে নাই?
অ খালো। কিহেদি খালা?
দালি, আলু ভাজি। আপুনি?
মই এয়াদেখোন সুদাভাত খাইছো দে। কচু চাত কেনে খাইছো। ফুল কচু চাতনি বনাইছো। এনে খবৰ খাতি তোমাৰ ভালে নহয়? মোৰ ভালেই? তোমাৰ? মোৰো। ভাল।
ভালে।
অ কলেজত গৈছিলা নাই? হয়। ছোৱালীজনীও ভাল। অ ক্লাছ কৰিছে? অ ছোৱালীজনী স্কুলত গৈছে। ক্লাছ কৰিছে? অ ঠিকে আছে। নহলে। এ স্কুলত গৈ থাকিলে কিবা এটা ভাল লাগি থাকে গাটো ফ্ৰী ফ্ৰী লাগি থাকে হয়? না ঘৰত থাকিলেতো অ সেইটোয়েটো।
ফোন কৰিলে ভাল লাগে।
উম আগতে আমি গাঁৱলীয়া স্কুল থাকোতে কেনেকুৱা লাগিছিলে। এতিয়া তোমালোকৰ বহুত ফ্ৰী হ'ল বহুত ভালে আছিলে।
বহুত ফ্ৰী হল গাড়ী মটৰ আছে বহুত খা খুৱাক হৈছে যাবলে আগতে খোজ কঢ়ি যাব লাগে। এতিয়া গাড়ী কব লাগে সেইটো বহুত সুবিধা।
হয় হয় হয়। এনে তোমাৰ এনে পঢ়া শুনা? অ চাইকেল লৈ যায় আমাৰ ওচৰতে। অ ঠিকে আছে। ভাল পঢ়াটো ভাল নহয়। ভালকে পঢ়িবা দেই। পঢ়া শুনা কৰিলেহে আজিকালি চাকৰি কৰিবা কৰিবা বাৰিনেচ কৰিবা কৈ একো নাপাবা মোৰ ছোৱালীজনী নাইনত পঢ়িছে ওচৰে স্কুল
একজাম চলি আছে পৰীক্ষা চলি আছে সিহঁতৰ
ক্ষাত চলা নাই হেৰি ঊনৈশ তাৰিখৰ পৰা চলিব নেকি ঊনৈশ তাৰিখৰ পৰা মানে, ছোৱালীজনী
অলপ ভালকে পঢ়িব দিব এবছৰ পাছত মেট্ৰিক দিব। ফাইনেল পৰীক্ষা দিব অলপ ভালকে পঢ়িব দি
অ' অ' পঢ়াটো এনেও, ছোৱালীজনী অলপ বেয়াই, পঢ়িব দিলেও কিতাপ লব কাৰণে বহুত ভয় খায়। কিতাপ লবও নোখোজে। হে কিমান আৰু বকি বকি হেৰি কৰিম আৱ হে অলপ সময় লয়। টিউচন এটা কৰিব লাগে টিউচন ভাল মানুহ বিচাৰি ফুৰিছো পুৱাই টিউচন কাৰণে।
টিউচনটো দিব নহ'লে, মোৰ ঠাইতে।
অ'
মোৰ ঠাইত পাৰিম মোৰ ঠাইত যদি কৰে।
অ'নে তুমি টিউচনৰ ফিছ কিমান ল'বা
হয়, হয়। মই এনে ঠিকে আছে তেনেহ'লে, তোমাক মই নহ'লে কথাখিনি পাতি
অ' বাপেকৰ লগত কথাখিনি পাত আলোচনা কৰি, কৰি পেলাই তেতিয়া তোমা লগত কথা পাতিম। এনে আৰু ঘৰতনো বহি থাকি অ' ঘৰত নোঁ বহিতে থাকি কি পাব। অ' তুমিও ধৰ ঘৰত বহি অ' হয়।
আবেলি সময়ত আকৌ তাইও আহিব ভাল
হয়, হয়। সেনেকেই কৰিব লাগিব, দে আজি ঘৰৰ মতা মানুহ আহি লওক। আহি লৈ পেলাই সুধিম সুধি পেলাই কম আৰু তোমাৰ কথা এনে তোমাৰ নামটো
নাচিমা বেগম।
অ হ'ব দিয়া নহলে, মানুহজনৰ লগত মই কথা পাতি পেলাই মই কথাখিনি ক'ম! অকমান পঢ়া শুনা কৰিব লাগে। এতিয়া নকৰিলে নহয়, ছোৱালীজনীয়েকে পঢ়া শুনাত বহুত বেয়া। এতিয়া মানে, তুমি যেতিয়া টিউচন কৰিব পাৰা বুলিলে ভাবিছিলো আগতে, এতিয়া প্ৰথম যেতিয়া পইছা আৰু ভাল হৈছে।
উম, এতিয়া ওচৰতে হ'ব তাইও। মোৰ ঘৰত আপা, আম্মা, ভন্টি। আৰু মই ভাইটি নাইনতে পঢ়ি
অঁ এনে ডাঙৰ হৈছে আৰু অঁ ঠিকে আছে ভটিজনী ভণ্টিজনী তোমাৰ বহুত হেৰি জানো ন সৰু যেতিয়া
অঁ সৰু
উম ঠিকে আছে অঁ ঠিকে আছে ঠিকে আছে উমম এনে তোমাৰ আম্বাক
আপোনাৰ ঘৰত কোন কোন আছে
মোৰ ঘৰত ল'ৰা দুটা আৰু ছোৱালী এজনী লৰা দুটা ছোৱালী এজনী ডাঙৰ লৰাটো এনেই যোগালী যোগালি কৰে লৰাটো পঢ়ি আছিলে এতিয়া ধৰ মেট্ৰিকটো দিছিল বেয়া কৰিলে এতিয়া ঘৰতে বহি আছে আৰু পঢ়িব দিছো বে পাই এলাহ লাগেড় ইমান ডাঙৰ হ'ল উম
আকৌ এবাৰ আকৌ এবাৰ আকৌ এবাৰ দিব পাৰেতো
অ কৈছিলো লৰাটোক মই বোলো আকৌ এবাৰ পঢ়া আছো ল'ৰাটোক বহুত লাজ কৰে আকৌ ইমান ডাঙৰ হলো আহি এতিয়া মই নপঢ়ো আৰু আপুনি আপুনি কয় হ'ল নেকি মই যাব অঁ লাজ সিহঁতৰ কাৰণে লাজ এতিয়া কৈ বোলে ইমান দা ডাঙৰ হ'লেও পঢ়িবৰ কাৰণে মন যায় আৰু স্কুলৰ ল'ৰা ছোৱালীবিলাকে মোক জোকাব ইমান দূৰা হ'লে মই পঢ়োঁ
নাই একোয় সেইটো নিজৰ লগত কথা ন এইটোোক পঢ়িলে নিজৰ ভাল সেইটো সেইটো সি যদি লাজ হয় কি পব
মানুহে পঢ়ি আছে মানে সিহঁতহে লাজ কৰে
আমাৰ লগত আগতে সেই আঠাইছ ব আঠত্ৰিশ বছৰ মানুহ এজনী পঢ়ি আছে। তাই থানাত হোমগাৰ্ড কথাকে পঢ়া আছে
অঁ অঁ তেনেহলে পঢ়া শুনে নেকি?
তাই এতিয়া কিমান মান হ'ব
আই ইয়া সোতৰ বছৰ চলি আছে লৰাটো
অ নহ'লে লৰাটো ন একজাম একজাম পৰীক্ষাটো দি। অ বাই
অ অ পৰীক্ষাতটো দিব পাৰে এতিয়া পৰীক্ষাতটো কৈছো দিব কে নকৰে এতিয়া নিদিয়ে কি কৰিম আৰু উপায়তো নাই।
উ দিয়া হয় মেট্ৰিকটো পাছ কৰা হায়াৰ ছেকেণ্ডেৰী কিবা এটা পালে হয় সেষ সুবি।
অ সা সুবিধা পাব কাৰণে হে হেৰি নকৰে নুশুনে কথা মোৰ এতিয়া আজিকালি ল'ৰাবিলাক জানাই কিমান মদ গৰভি নিজৰ নিজৰ কামতে ব্যস্ত।
অ
সেইটো কাৰণে মানে বহুত অসুবিধা ছোৱালীজনীকে ভালকে বোলো পঢ়াও।
পঢ়াব চেষ্টা কৰ ছোৱালী মানুহ নহ আজিকালি ছোৱালী মানুহে চব চলি আছে।
হয়
ছোৱালী মানুহে সাৰ সুবিধা চলি আছে ল'ৰা মানুহ। ছোৱালী মানুহ বেছি সুবিধা পাইছে এতিয়া মামাই আঁচনিও দিছে নহয় ছোৱালী মানুহ পঢ়িবলে এতিয়া আমি হা
আঁচনিটো তুমি পালা নে?
অ মই পায় পাই আছো বাৰ হাজাৰ পালো এবাৰ আৰু তিনি হাজাৰ সোমালে বাৰ হাজাৰ পাম আৰু
অ অ বাৰ হাজাৰ পালা
উম সেইটো কাৰণে তাইক পঢ়াব পঢ়াব। কম্পিউট কম্পিউটাৰ চমপিতা শিকিলে মামা এতিয়া কিমান সা সুবিধা দিছে।
হয় এতিয়া এইটো কাৰণে ছোৱালীজনী পঢ়াই আছো এতিয়া মানে পঢ়াতটো অকমান অসুবিধা মই বহুত টিউশচন দিবৰ কাৰণে বহুত চাই আছো টিউশনতটো পোৱা নাই দিব কাৰণে এতিয়া তুমি ক'লা যেতিয়া তোমাৰ লগতে ভালকে আলোচনা কৰি তোমাৰ তাতে ঠিক। কৰি দিব লাগিব মানুহজন আহিলক মানুহজন আহিলে মানুহজনৰ লগত। কথা পাতি লৈ পেলাই তোমাক ক'ম আৰু দে
উ কথা পাতি বৈ ক
অ অ এনে তুমি এতিয়াতো কমেই কৈছা পাঁচশ টকা কমে কৈছা বাকী মানুহ সুধিলে অল চাবজেক্টত হেৰি বাৰশ তেৰশ টকা কয় এতিয়া তুমি পাঁচশ অ বাৰশ টকা কৰিছিলে দুজন তিনিজন মানুহ সুধিছিলো অ ঠিকে আছে হয় এতিয়া হয় হয় হয় এতিয়া তুমি এইখিনিয়ে কৈছা যে বহুত ভাল লাগিছে কিয় তুমি এতিয়া জানা কাৰণে কৈছা আৰু কম দামত এতিয়া হেৰি কৰিছে বেলেগ
ক'ব এদিন হলে ন বনাওঁ খাইছে বুলি সেইটো কাৰণে কৈছো আৰু এতিয়া ছোৱালী বুা পাইছে সেইটো মানে পঢ়াবলৈ কৈ আছো
হয় হয় সেইটো কাৰণে ক'ম লাগিব এতিয়া।
নিজৰ যদি তে অকমান উশাহ থাকে আৰু চব পালে ছোৱালী মানুহে হেৰি হ'ব
হয় হয় হয়। এতিয়া সেইটো কাৰণেতো বহুত অ মই অ মইতো চেষ্টা কৰিয়ে আছো চেষ্টা কৰিলে কি হ'ব আজিকালি ল'ৰা ছোৱালীবিলাক ক'লেও নুশুনে খালি হ'ব মই এইটো কলাপ ল'ব যেতিয়া যায় তেতিয়া মই য়া সুধো তেতিয়া ক তুমি কিতাপ লৈছা নে কৈছা অ লৈছো নহয় লৈছো।
কব আমিও তেনেকে আমি ময়ও তেনেকে কৈছিলো। পঢ ন পঢ়িলোও পঢিছো বুলি কওঁ কিতাপখন লৈ কেনে
সেই তাকেতো এতিয়া ছোৱালীজনীয়ে কয় আমাৰ পঢ়ি আছো আপুনি এনেই বলকি নাথাকিব এই মানে ধঢেৰ কিবা কিবি কৈ থাকে সকাৰণে মানে হেৰিয়ে নকৰো আৰু
অঁ এইেইটো নিজৰ লগত কথা এটাই যদি ভালকে পঢ়ায় আৰু
তেতিয়া তুমি কলেজ চলেজ গৈ আছা আৰু
আপুনিতো পঢ়িব যিব নাজানে?
নাই নাই মই ইমান। নাই নাজানো ইমান মানে পঢ়িছিলো
থাকে
নাইন-টেনলৈ পঢ়িছিলো, এতিয়া পঢ়িছোঁ যেতিয়া, এতিয়া মানে যিখিনি পঢ়িছোঁ সেইখিনি খিনিও মানে হেৰি নাইকিয়া হৈ গ'ল আৰু।
এই ফাইনছ ন?
হয় হয়। এতিয়া অ' এতিয়া কোনোদিগীয়া মানে হেৰি নহয়। আগৰ পঢ়াখিনি, এতিয়া পঢ়াখিনি সেইখিনি বহুত বেছ-কম আছে, আগতে গাঁৱলীয়া শিক্ষা কিতাপ নাই, বেগ নাই। মাটিত বহিব লাগে, অত বুকতে কিতাপখিনি লৈ যাও।
আমি এতিয়া বহুতখিনিয়ে সুবিধা পাইছোঁ ন।
অহ। এতিয়া তোমালোকৰ সুবিধা আৰু আমাৰ সুবিধা বহুত বেচ কম।
উম।
হয়। টো কাৰণে মানে হেৰি হৈ যায়।
আহ। ৰাতিকে কি বনাব?
হে ৰাতি? মানুহজন গৈছে কামলৈ টিয়া কি আনে, কি কি কৰে আৰু আহিলেহে গম পাম আৰু এইকেইটি, কালি খালো মাংস। যোৱা ৰাত টি। আজি দিনত খালো কছু। এক এতিয়া আৰু কি আনে আৰু? মানুহজন গৈ পেলাই আনিল হে। অ' হ'ব দিয়া। ৰাখা।